হেল্ল',
কত আছ অই তই?
শুনিছ? আ আ মই এতিয়া। এই নাৰণপুৰ গৈছো নাৰায়নপুৰ নাৰায়ণপুৰ গৈছো নাৰায়ণপুৰ পৰা আহি ঘৰ সোমাইছো আৰু।
অ', এ মোৰ ভাগ মনটো আজি ভাল নহয় ব্যৱসায় ভাল নহয় আজি
ব্যৱসায় মোৰো ভাল নহয় অ মই মানে টোৰ কাম এটা কৰি আছিলো তাৰ পাৰিশ্ৰমিকতটো পোৱাই নাই আজি চাৰি পাঁচদিন হৈ গ'ল।
মোৰো একে অ কি কবি এইটো ইটা ফেক্টৰী টো যে আছিলে?
অঁ।
ইটা ফেক্টৰীটোত জুই লাগি গ'ল তাৰপিছত ইটো আৰু এটা তোৰ মানে বেলেগকে পাৰ্ট টাইমকে কৰি আছিলো সেইটো সেইটো পেমেণ্টটো নিদিয়া হ'ল।
তই অগ্নি দিবাপক বাহিনীক মাতিব লাগিছিল আকৌ সিহঁতক মাতি মেলি ধৰ তোৰ ইঞ্চুৰেঞ্চ যদি কৰা আছিলে সেইখিনি পইচা ক্লেইম কৰিলে তোৰ ধৰ লচ নহয় আৰু যিমানতটো বস্ত সিমানটো পাই যাবি ঘূৰাই।
পালোহে তাৰ এতিয়া আকৌ সেইখন কৰিবলৈ বহুতখন জেমেলা হব নহয় সেইটো কাৰণেই মই হেই কৰিলো।
মানে ধৰ অগ্নি বিভাগৰ বাহিনী আহিলে আহিছিলে তাৰপিছত তেতিয়ালে মানে গাঁৱ মানুহেই জুই চুই নুমাই আজৰি কৰিলোঁ আও।
নহয় তই এতিয়া যদি ইঞ্চুৰেন্ঞ্চটো ক্লেইম নকৰ টোৰ সেই ইঞ্চুৰেঞ্চৰ পইচা পা খিনি এনেই গুচি যাব নহয় লগতে তোৰ একো প্ৰমাণো নাথাকিব চ কাবাৰ পৰা যদি সাহায্য বিচাৰিবলৈ যাওঁ যে মোৰ ফেক্টৰীটো এনেকুৱা এনেকোৱা হল ইমান খিনি দুৰ্নীতি হল। গতিকে কিবা এটা আপোনালোকে মোক সাহায্য আগবঢ়াওক। বুলি যদি তই কবলৈ যাৱ তোৰতো প্ৰমাণতটো লাগিব বা ইঞ্চুৰেঞ্চৰ সেই কাগজ পাতিব লাগিব।
অঁ লাগিব ভাহিটি।
সেই সেইটো কাৰণেহে, বাকী মইও মানে তোৰ আজি এসপ্তাহ মান ধৰি পেলাই তোৰ? কাম এটাত লাগি আছিলো।
উম।
কামটোত লাগি লাগি মানে তোৰ পইচা পাব সময়তে মানে কামটোৰ অলপ। উম যান্ত্ৰিক বিজুতি ঘটিলে এতিয়ালৈকে তোৰ সেই বিজুতি এইটো ঠিক হোৱা নাই আৰু একো পইচা পাতি পোৱাৰ উনঘামেই নাই।
তাকে হে‌ অও মোৰো একেদিন পইচা পাতি অকমাণ অসুবিধা হৈছে সেইকাৰণে অকণ প্ৰব্লেমেই হৈছে।
ন অ, এতিয়া আছ ক'ত?
আছো মানে, বৰ্তমান ঘৰতে বাও।
অ, এইবোৰ বেছি কন্দা‌ কটা কৰি নাথাকিবি, তই খালি কান্দি চ, মই ঘৰলৈকে শুনিছো, হ'ব দে এইবো দুৰ্ঘটনা প্ৰাকৃতিক দুৰ্ঘটনা হ'ব লগা থাকিলে হ'বই আও।
অ, হয় সেইটো হয় বাৰু এতিয়া উপায়টো নাই, ভগৱানে যিটোকে কয় ভালৰ কাৰণেই কয় এই বুলি শুনো মই। কাৰনো বেয়া নেলাগিব কচোন বাৰু এতিয়া ইমান ডাঙৰ মোৰ ও হেৰিয় ইটা ফেক্টৰীটো এনেকে জুই লাগি গ'লে বেয়াটো লাগিবই ন।
হয় হয়। হয়, ভগৱানে যি কৰে ভাললেকে কৰে বুলি কলেও অকনমান ভুল, হ'ব এতিয়ানো এইটো তোৰ কি ভাললে কৰিলে বুলি মই, তই কবি বাউ?
হয় বাউ। এতিয়া মোৰ চাচোন এতিয়া চাচোন মোৰ ল'ৰা তিনতালেকে চাবি নে? এতিয়া ছোৱালীজনীলেকে চাবি নে? মো ইমান গাল ল'ৰা ছোৱালী কেনেকে এতিয়া আৰু কিবা এটা ব্যৱসায় আৰম্ভ কৰি পেলাই আৰম্ভ ক কৰিবলো হ'লেও ধৰ বহুত দিন লাগিব। এতিয়া কেনেকে চলোঙ মই ভাবিয়ে পোৱা নাই।
হয়, নহয় কি মানে হয়, কিবা এটা কামৰ লগত যেতিয়া তই জড়িত হৈ থাক ওতঃপ্ৰোত ভাৱে, তাৰপিছত ধৰ সেই কামটোৰ পিছ পৰা জদি তই পলা ফল হিচাপে এই শূন্যতা খিনি পাওঁ বা, একোৱেই নেপাও তেতিয়ানো ক'তনো ভাল লাগিব বা কাৰণো ভাল লাগিব?
হা সি বেছি কৰে অ।
বাকী হ'ব আও দে কিবা এটা ভাল হ'ব, ইমান চিন্তা নকৰিবি।
উম তাকেহে অও -
অ, বাকী ঘৰত ভালনে চবৰে?
ভালেই আউ সেইয়ে কবি কিছু কবি আউ ভাল মানে আউ। আছে আৰু সকলো সকলোৱে মুখত ক'লা চাই আউ কি কবি আউ।
এইটো বেজাৰ থাকিবই দেচোন ঘৰৰ এতিয়া সম্পত্তি এটা টোৰ জুইত জাহ গ'ল। এতিয়াতো সেইটো ব টো তই সাহায্য এটা পালেও আগৰ অৱস্থা পুনৰ অৱস্থালে তো ঘূৰাই আনিব নোৱাৰেই। বা ই যিমান খিনি তোৰ তাত পৰিশ্ৰম আছিলে যিমান খিনি কষ্ট ত সাধনা টোৰ সেইবোৰৰ লগত জড়িত হৈ আছিলে, সেইবোৰতো এতিয়া চব জুইত জ্বলি যোৱা নিচিনাই হ'ল আউ।
এই ডাঙৰ ইটা ফেক ফেক্টৰী এটাৰ পৰা মোলে হেৰি আহিছে বাউ, সিহঁতে অকণ আৰ্থিক সাহায্য আগবঢ়াম বুলি কৈছে। হব বাৰু হ'ব আউ
তই এই বিষয়টো সামাজিক মাধ্যমতো প্ৰচাৰ কৰি দে, যদি কোনোবা মিডিয়া নিউজ চেনেলৰ মানুহ চিনাকি আছে, সিহঁতকো মাতি পেলাই খবৰটো দিয়াই দে, অতি উ শীঘ্ৰে মানে অনতি পলমে। তেতিয়া, ধৰ তোৰ আৰু অঁ, তেতিয়া আৰু সাহায্য আহিব। তই ভাবিব নালাগে, এতিয়া কামভাগ আৰম্ভই কৰ।
অঁ এ আমা আম্বানিও কিবা সাহায্য দিয়ে বা।
তেখেতনো, তেখেত হৈছে এজন তোৰ আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যৱসায়ী। ত এখেতেনো তোৰ নিচিনা এটা ইটা ভাতাৰ মানুহ ব্যৱসায়ীলে ক'ত চাগে সাহায্য আগবঢ়াব
হয় বাৰু সেইটো কিন্তু তথাপিতো সহায়ক এতিয়া তেখেত বহুত দয়ালো বুলি শুনিছো।
সেই বিষয়েহে মই সেই বিষয়েহে মই মানে ইমান অৱগত। ত নহয় সেই বিষয়টোৰ ওপৰত হলেও তই যদি যোগাযোগ কৰিব পাৰ কেনেবাকৈ কৰিছা হুন বাৰু কিবা কপাল ভাল থাকিলে মানে পাই যাবও পাৰ নহয়।
উম তাকে সেটোকে কৰিব লাগিব এতিয়া ভাবিছিলোঁ
এনে কোনোবা মিতিৰ কুটুম পৰিয়ালৰ চিনাকি আছে নেকি তেখেতৰ সতি।
হয় আমাৰ এই হেৰিটোৰ পেহী জেঠাইক ভৈনীয়েকক পিতকৰ নাতিনীয়েক টোৰ মানে এই আমাৰ সেই অলে নিছিলে সেই মুকেশ আম্বানী ভতিজাক পিতেকক ক জিয়েকৰ নাতিনীয়েক
অ, এইটো মানে তোৰ বহুত দীঘলীয়া সম্পৰ্ক হৈ গ'ল আৰু এইটো সম্পৰ্ক মানে ইমানেই দীঘলীয়া হৈ গ'ল। তোক যদি আকৌ সুধি দিওঁ তইয়ে শুদ্ধকে ক'ব নোৱাৰিবি নেকি?
হয় হয় এই মানে কি এইটোতো তোৰ মনত ৰাখিবলৈ বহুত দিন লাগি গৈছে মানে। এতিয়া সম্পৰ্কটোতো এৰি দিবই নোৱাৰি কাৰণ ইমান এজন ডাঙৰ মানুহ
নেৰিবি নেৰিবি টো যেনেকে হলেও। পৰোক্ষৰ ভাবে হ'লেও যদি সম্পৰ্কটো লাগে প্ৰকৃততে তেন্তে সেই সম্পৰ্কটো তই যিমান। বৰ্তাই ৰাখিবলৈ চেষ্টা কৰ প্ৰয়াস কৰ বা যত্ন কৰ।
মই এই সম্বন্ধটো মনত ৰাখিবলৈ মোক সাতদিন লাগিছে।
হয় হয় মই বুজিব পাৰিছো বাৰু
মোক যেনিবা তেখেতে সুধি দিলে যে তুমি মোৰ কি সম্পৰ্ক লগা বুলি মোক সুধিলে
উম উম, তই তেন্তে এটা কাম কৰ নহলে তোৰ ওচৰতো এতিয়া ফেক্টৰৰিটো জ্বলিলেও ধ এতিয়া তই সেইটোপা তই অলপ উপাৰ্জন কৰিলিয়েই তাৰে তই যোনখিনি জমা পুঁজি জমা পুজি পাই কেইটামান কেইটকামান উলিয়াই মানে ধৰ উৰাজাহাজ এখনতে উঠি নহলে আম্বানীদেৱৰ ঘৰৰ পৰাই আহগে
তাকে ভাবিছো ময়ো মানে আছে বাৰু জমা ধনটোৰ বিস কোটিমান আছে বৰ্তমান তথাপিতোতো আৰু কচ নহয় বিস্কুটিনো কি আৰু আজিকালি দেখিছ দেখোন
হয় বাৰু তহতি মানে বহুত পইচা চলি থকা যে আমাৰ কাৰণে মানে ধৰ মোৰ নিচিনা মানুহৰ কাৰণে উম সেইটোৱে ধৰ মই জীৱনতটো চলি যাব পাৰিম কিন্তু তই হ'লি একেবাৰে ধৰ আলাসত চলি থকা মানুহ আলাসৰ লাৰো
হয় এতিয়া দেখিছ দেখোন আমাৰ ছোৱালীহঁতে এতিয়া ধৰ হেৰি নহ'লে কিবা জিমনি বা এইখন থাৰ নে কি এতিয়া ওলাইছে সেইখন লাগে বোলে এতিয়া সেইখন নহ'লে নাযায় ক'লকৈ এখোজোঁ
উম দেখিছ নে
আজিকালি ল'ৰা ছোৱালী আগতে আমিতো সেয়া হেৰি বলেৰ গাড়ীতে উঠি স্কপিঅতে উঠি পেলাই গলোঁ কিন্তু সিহঁতে এতিয়া নহয় নানে জিমনি থাৰ লাগে সিহঁতক
মইতো তো গৰু গাড়ীত যাওঁতে সময় গ'ল তই এটা কাম কৰিবি শুনিছ তই যদি কেনেবাকে যাওঁ অ মানে ধৰ টোৰটো এতিয়া প্ৰাইভেট এনেকুৱা উৰাজাহাজ আছেই ব্যক্তিগত ফ্লাইট এখন তহঁতি যাৱ মোকো মানে লৈ
খন ইমান ভাল নহয়।
এ হ'ব‌ চলিব আৰু। তই যদি যাৱ মোকো লৈ যাবিচোন, মই ফুৰিবলে যোৱাও হ'ব লগতে ফটো এখনো উঠি আহিম মানুহজনৰ সৈতে।
অ', খবৰ দিম বাৰু, তই ওলাবি।
অ', বাকী এনেই আমাৰ মুখ্যমন্ত্ৰ দেৱৰ লগত কিবা যোগাযোগ কৰিছ নেকি?
মুখ্যমন্ত্ৰীদেৱৰ লগত যোগাযোগ কৰিবলৈ, তেখেতে মোক সাহায্য বিচাৰি আহিছে। মই কি বুলিম তাইক তেখেতক সুধিম তেখেতে, সেই আৰ্থিকভাৱে অকমান পিছ পৰি আছে।
হয়, হয় মই বুজিব পাৰিছো বাৰু সেই কথা। তই এনেই এ ইটা-চিতা বিলাক তই চাপ্লাই কৰিবলে দিছিলি, নো মানে এনেকে মানুহৰ এই পি এম আৱাস যোজনাৰ ঘৰ বনাবলে
অ', হয়, হয়। এই মুখ্যমন্ত্ৰীয়ে, যিটো পি এম আৱাস যোজনা মানে হে তাৰ সম্পূৰ্ণ মানে দায়িত্বটো মোকে দিছিল।
উম।
তোৰ ইতা ফেক্টৰীটো, আমাৰ মাটি কমকেও তোৰ এই দুশ দুশ হেজাৰ বিঘা মাটি আছিল।
হয়, হয়।
ইমান দামৰ এটা এৰিয়া, পতককে এনেকুৱা এটা হ'ব বুলি মই ভবা নাছিলো কথাটো।
বাৰু, আৰু এইটো এটা ভাবিব পৰা বিষ নহয়ও, এইবোৰ হৈছে তোৰ যান্ত্ৰিক কিছুমান বিজুতি।
এইটো আমাৰ কৰ্মচাৰীসকলৰ কিবা চ আক্ৰান্ত কোঅক্ৰান্তৰ ফলতে হৈছে যেন লাগিছে, কাৰণ সেই যে প্ৰাকৃতিক ভাৱে হ'ব নোৱাৰে, ইমান এটা বৃহৎ এ-এলেকা।
হয়, ন' তই ভাবিছ য তেন্তে ষড়যন্ত্ৰও হ'বও পাৰে, তই অকনমান বাছ বিচাৰো কৰি ছা বা বিচাৰ কুচাৰ মানে ওলাই যাবও পাৰে। ষড়যন্ত্ৰ কাৰীজন।
অ', মানে সম্পূৰ্ণৰূপে গোটেটো জ্বলি যোৱা নাছিল বাৰু, কিন্তু এই যে মেইনটো ধৰ আমাৰ যিটো অফিচ আছিল মেইনকে?
অ'।
তাৰপিছত তোৰ ধৰ, অলপ এ আমাৰ কৰ্মচাৰী যিটো বাসগৃহ মানে থকা মেলা অলপ মানে, অকণমান ধৰ যিটো মূলধন মানে থাকে তাত। সেইটো অ-অংশ অকণ মানে বেছি ক্ষতি হ'ল। সেইটো কাৰণে বেছিকৈ ভাগি পৰিছোঁ।
হয়, ইমান ভাগি নপৰিবি। ধৰ, তোৰ এতিয়া ব্যৱসায়টো আছিল ধৰ অসমৰ কিমান খিনি মানুহ আছে, প্ৰতিঘৰ মানুহৰে প্ৰতি-প্ৰতিঘৰ মানুহে নাপালেওতো হয়তো পঞ্চাশ শতাংশ মানুহে এতিয়া পি এম আৱাস যোজনাৰ আন্দাৰত সেই আঁচনিৰ অধীনত মানে ঘৰ পাইছিলে। প্ৰতিঘৰ মানুহলৈকে যদি তোৰ তাৰ পৰাই ইটা তই ছাপ্লাই দিছিলি বা ইটাৰ সৰবৰাহ কৰিছিলি। গতিকে সেইটোতো বহুত কৰোৰ টকাৰ এটা প্ৰকল্প বা প্ৰজেক্ট হ'ব, গতিকে ইমান খিনি যেতিয়া তোৰ লোকচান হৈছে, তইএইখিনি পইচা নিশ্চয় ঘূৰাই পাবি। তোৰটো আৰুজোত। মানে যান্ত্ৰিক বিজুতি ঘটিছে বা, কিছুমান দু দুৰ্ভাগ্যজনক কাৰণত। হৈছে বা, প্ৰাকৃতিক দুৰ্যোগৰ ফলত হৈছে তেতিয়াতো তো এইখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা। পুৰা এশ শতাংশ। কিন্তু যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে আৰু তেতিয়াহে ক'ব নোৱাৰি দেই। কথাটো।
কিন্তু মোৰ এটা ওপৰত বিশ মানে এটা সন্দেহ আছে। এইটোৰ জাপানৰ পৰা যিটো। ফেক্টৰীৰ যিটো মেইন মানে মেচিন আছিলে, সেই মেচিনটো জাপানৰ পৰা অৰ্ডাৰ আনিছিলোঁ কিন্তু। মোৰ মতে সেই তেখেতৰ সেই যান্ৰটোৰ পৰাই কিবা বু্যদি ঘটিছে নেকি মানে ভালদৰে জানিব পৰা নগ'ল। যিহেতু মানে মল। চলি থকা অৱস্থাতে তোৰ হেৰি হ'ল এইটো কি সেই ঘটনাটো সংঘটিত হ'ল। তাৰপিছত যিসকল তাত মানে। কৰ্মৰত হৈছিল, তেখেতৰ মানে বৰ্তমান দুৰ্ভাগয়জত ভাৱে তেখেতৰ। তেখেতসকলৰ মানে মৃত্যু হৈছে। ভালদৰে কথাটো জানিব নোৱাৰিলো মানে বিশেষকৈ সেই যান্ত্ৰিক মে। চিনটোৰ পৰাই হ'লনে, নে কিবা বেয়া অন্য কাৰণত ভালদৰে এতিয়া লৈকে লক্ষ্য কৰিব পৰা নাই মানে।
হয় হয়। বেছি দুখ চোখ কৰি নিথাকিবি আৰু তোৰ তাত এনেই কৰ্মচাৰী কিমান মান আছিলে মানুহ কাম কৰা মানুহ?
কাম কৰা মানে তোৰ মেইন ষ্টাফত আছিল তোৰ। সেই বিশেষ ব্যক্তি সাতজন, মোতকৈ অকণমান মানে ধৰ মই ৰাখিছিলোঁ আৰু। মেনেজাৰৰ টাইপত হয়। তাৰপিছত তোৰ এনেকুৱাতোৰ যিসকল কাম কৰে তেনেকুৱাতো। ত' কুটি আছিল বুলি ক'ব লাগিব মানে বহুত আছিল।
হয় হয়। তই এতিয়া তোৰ এটা সমস্যা মানে তোৰ সন্মুখত এটা চবতকে ডাঙৰ সমস্যা আহি যাব তই সেই মানুহখিনিক। পোহপালন দিয়াতটো এতিয়া, যিহেতু সেইসকল ব্যক্তিক। ধৰ সেই সকল শ্ৰমিকে তোৰ আডাৰতেই বা, তোৰ অধীনতে কাম কৰি আছে। আছিলে সিহঁতিতটো এতিয়া পৰিশ্ৰমটো বিচাৰিবই। সিহঁতৰো এতিয়া কৰ্ম সংস্থাপন একো নাইকিয়া হৈ যাব।
নাইকিয়া হ'ব হয়।
উম তইতো পোহপাল দিবই লাগিব সেইখিনিক তোৰ যোনটো পুঁজি ধন আছে মই যি দেখিছো। বেছি দিন নাযাব নেকি।
তাকেহে অও, মানে তথ এতিয়া মোৰ বেছিকে বেয়া লাগছে সেই ব্যক্তিসকলৰ বাবেহে কাৰণ ক। তেওঁলোকেতো গোটেই পৰিয়ালটো মোৰ ওপৰতে নিৰ্ভৰ- নিৰ্ভৰ কৰি আছিল। তেখেতসকলৰ এতিয়া অৱস্থা হব বুলি ক'ব লাগিব।
উম আৰু তোৰ এতিয়া এইটো দায়িত্বই সেই ব্যয়ক্তিসকলক পোহপাল দিয়াতো বা সিহঁতক এতিয়া। ৰক্ষণাবেক্ষণ দিয়াটো।
উম, মই বাৰু হেৰি এটা কথা ব্যৱস্থা কৰিছো সিহঁতক মানে। সাধাৰণ জলপানী যায়প ধৰ কিবা সাহাৰ্য আগবঢ়োৱা। দহ হাজাৰ কি দহ হেৰি এটা তোৰ। মেনেজাই কৈছিলে আৰু দেই কিমান বুলি কৈছিলে।
অঁ।
এক কোটি এটা এক কোটি এক কোটিকৈ দিয়াৰ কথা ভাবিছোঁ।।
হয়, হয়। হ'লেও মানে ধৰ সিমানতো পইচাও হোৱাাতটো কমো হৈ যাব পাৰে কাৰণ সিহঁতক তই মাহিলী যোনটো পাৰিশ্ৰমিক দি আছিলি যোনটো সিহঁতৰ দৰমহা আছিল সেইটো দি আছিলি এতিয়া সেইটোৰ পৰাও সিহঁতে যিহেতু আঁতৰি থাকিব বা বিৰত হৈ থাকিব সিহঁতৰ ঘৰখন পুহ পালন দিয়াত শাক পাচলি কিনাত এই খোৱা বোৱাৰ ক্ষেত্ৰতো মানে সিহঁতৰ কষ্ট আহি যাব।